হেল্ল' ক, শুনি আছো, তই?
শুনি আছো। কি কৰি আছ? কাৰেং নাই নি?
নহয় নে?
আমাৰ ফালে আহিলে দেখোন।
আমাৰ ফালে নাই কাৰেনটো ইমান গৰম উঠিছে সেনেকে পৰি আছে। ভাত খালি?
এ, ভাত খালো অ', কিহে খালি?
ভাত মাংস।
অ', মাংস পাহৰিছিলোঁৱে। আমি দিম চিম অ', দিম, মাছ আছিলে। তাপা
ক'।
শুবলে আহিলি নেকি?
এ, এনেই বিচনা খনতে পৰি আছোঁ। অকলে
বা গাভৰু ছোৱালী একেবাৰে অকলেহে শুৱে।
উ, হ'ব হ'ব।
মই অকলে শু বাৰু কিন্তু
আমাৰ অকলে অকলে। কোনো কাৰোঁ লগত নুশু
অ'। তিনিখনত তিনজনী মানে?
উম, চব বেলেগ বেলেগ, নিজৰ নিজৰ। অ'।
অ', গম পাই নাই মোৰ লগত পাতছোঁ বুলি?
পায়।
অ'।
কেলে?
মই গম পাই নাই বোলো।
মাক কৈছিলোঁ।
অ', ফোন কৰোঁতে বাজিছে মানে।
নহয় মই উঠনি পা কৈ আছিলোঁ।
অ', অ', অ', হ'ব। হেৰি পিকনিকৰ কিবা এটা হেৰি আয়োজন কৰ।
ক'ত যাবি?
ভাল প্লেছতাত যাম।
দ্ৰোপাং?
অ', ঠাণ্ডা ঠাণ্ডা দ্ৰোপাং নহয়। ইমান দূৰলে নাযাওঁ। উম, কিবা এটা চিলেকচন কৰিব লাগিব আৰু। এই, কেনেকে যাম গম পাৱ নাই মানে তাত বনাই নাখাওঁ মানে আমি মানে
লৈ যাবি।
এই হেৰি এ, কিবা বেদচিত চেদচিত যে লৈ পিনে যে খাই যে তেনেকে যে। এ, অ', তেনেকুৱা তাত বনাই মেলি বেছি নহয় তিনি চাৰি জনীমান। অ', তেনেকে নদী কাষত মানে পুৰা ঠাণ্ডা জেগা। দিম চিম। অ', দিম ত' পাছ তাৰ পিছত কেক চেক অ', ঠাণ্ডা অ', মাংস ৰু দিনত এনে কিবা কিবি বনাই মেলি।
গম পাইছে এই পথালি পাহাৰ যে এইখন যে নতুন দিক্ৰংখন সেইদখ ভাল হ'ব।
অ'।
সেইফালে পাৰি
সেই ক'ৰবাত খাবগে পোৱাহেঁতেন, চাৰি পাঁচজনীমান হ'লেও হ'ব। আমি এদিন খাইছিলোঁ। এই তোৰ ভাৰ্চিটি উইক হৈ থাকোতে, আমাৰ লগৰ কেইজনীমান পাঁচজনী মানে পুৰা পিকনিক পিকনিক বুলি কওঁতে এ, খাম খামকে আছিলে তাৰপা এদিনতে একদম ফিক্স কৰি মেলি মানে আমাৰ আকৌ ভাৰ্চিটি উইকত তোৰ আঁহোতেও এটেনডেন্স দিব লাগিব আকৌ আ, চাৰিটা বজালৈও অ', চাৰিটা বজালৈও এটেনডেন্স দিব লাগিব তেতিয়াহে মানে এটেনডেন্স দিব। তাৰপিছত তিনটা বজাত মানে এটেনডেন্স দিব আমি গৈছোঁ যোৱালে যোৱালে এটা বাজিলে। এটাত গৈ তিনটা এ এটা নহয় বাৰটামান বজাত গৈছো আৰু বাৰটা বজাত গৈছো। তিনিটালে মানে ঘূৰি আহি পাবহি লাগিব। এইফালে মানে ধুনীয়া জেগা একন আছে প্লেচ পিকনিক প্লেছেই হয়। তাৰপিছত কেইজনী মোৰ আ এ দুজনী ছয়জনী গৈছো খাবলৈ।
হুম।
তিনিখন স্কুটিত ছয়জনী গৈছো তোৰ ভাতটো বনাই লৈ গৈছো। খালি মাংসটো তাত বনাইছোগে। ধুনীয়া পিকনিক এটা খালো আমি ধুনীয়াকে। আমাৰ
ডিপাৰ্টমেণ্টৰপা মানে ডিপাৰ্টমেণ্ট বুলি নহয় চব ডিপাৰ্টমেণ্টত
মই ডিপাৰ্টমেন্টৰ পিকনিক চিকনিক গৈয়ে পোৱা নাই আজিলেকে খালি আমি এই আমি ছোৱালী ছয়জনী খাইছো আৰু এতিয়া ক্লাছৰ এটা আমাৰ ল'ৰাবোৰ মস্ত অভদ্ৰ মানে। ত' পিকনিক খালে মানে উৎপাত কৰি থাকে সেই সেইকাৰণে মানে ল'ৰা ল'বলৈ মন নাই সেইকাৰণে আমি ছোৱালী ছয়জনীয়ে খালো। এতিয়া আকৌ আকৌ উলিয়াই আছে পিকনিক এটা আমাৰ ক্লাছৰ কিন্তু ছোৱালী বিলাক যাও নাযাওকে গৈছে।
ডিপাৰ্টমেন্ট বুলি নহয় আমাৰ ডিপাৰ্টমেন্টৰো আছে হিষ্ট্ৰি আছে পলিটিকেল আছে এনেকে ভাল যোনখিনি লগত আমি থাকো মানে আৰু তাৰপিছতে জন ল'ৰা ছোৱালী মিলি খাইছিলোগে যোৱাবাৰ তাৰপিছতে আহ তাপা আমাৰ লগৰ এজনী বাৰ্থডে আছিলে তেতিয়া এই দৌপামৰ এইখন যে তামজুলিৰ ওচৰত খাইছিলো এনেকে দুবাৰ খালো তেনেকে ভালে লাগিলে খাবলৈ বাৰু তাৰপা পিকনিক আমি চেচা ওচৰত খাইছিলো
অ তহঁতৰ পিকনিক গৈয়ে থাকে এই লিজা ভাগৰ হেৰি পাই থাকো নহয়। আমাৰ-আমাৰ বোৰো গৈ থাকে আমাৰ ল'ৰাগিতাই যে খাই থাকে কিন্তু মইহে নেখাওঁ চবৰ লগতে খাই ভাল নালাগে বেছি হলেও মই বেয়া পাওঁ তিনি চাৰি মাজনী মানে জোখৰ আৰু অ আমাৰ সিদিনা বৰ লৰালৰি হ'ল তোৰ হেৰি দুঘন্টা তিনি ঘন্টাত কি পিকনিক খাবি আৰু তাই লগৰ জনি বক্স চক্স নাই ন সেইজনীয়ে টেবলেট লগৰ এজনী টেবলেট তাৰপিছত তাই কৈছে টেবলেটতোট মোৰ বহুত ডাঙৰ চাউণ্ড বাজে টেবলেটটো লৈ যাওঁ। টেবলেটো লৈ গৈছে মবাইলত কে চাউণ্ড কমহে উম সেইখন হ'ল আৰু তাৰপিছত খালোঁ আৰু ছোৱালজনী মানে লগৰ এজনী বেংগলী তাই বেংগলী ষ্টাইলত বনালে তাৰপা খাই স্পিড একদম পুৰা তিনটা বজাত পাই গৈছোহি আৰু তিনিটা বজাত লৰালৰি হ'ল। উম, ভালকে খাব লাগিব এদিন
কিবা এ আমাৰ লগৰসোপা ক'ৰবাত ক'ৰবাত গৈ থাকে মই সেই দুটা পিকনিকতহে গৈছো আৰু এবাৰ হেৰিঅত
অ তাকো আকৌ আমি কেইটকাকে তুলিছো ফিফটিকে তুলিছো ফিফটিকে তুলি টান ফিফটি কেইটকা এই তিনিশ তিনিশ মানহে উঠিছে
আমাৰ এবাৰ দুশ তাৰপৰা সেইটো পিকনিকৰ পাৰ্টি হেৰি তাই ঘৰৰ পৰা বনাই মেলি নিছে মানে বাৰ্থডে তাত সেনেকে
তাকেটো তিনিশতে কিমান মেনেজ কৰিব লগা হৈছে মাংস কিনিব লগা হৈছে আকৌ ঠাণ্ডা তোৰ এফালে দিছ পাতৰ পৰা ধৰিলে অকল ভাতকেইটাহে বনাই লৈছো বাকী চব কিনিব লগা হৈছে তিনিশ টকা মেনেজ কৰিব লগা হৈছে মানে আমি আৰু লৰালৰি খাব খালি ভাত খোৱা মানে তেনেকুৱা ডিপাৰ্টমেন্টত সিদিনা খিচিৰি খোৱালে কোনেনো খিচিৰি খাই থাকে সেইকাৰণে আমাক কুপন দিয়ে মানে হোটেল এখনত তই পঞ্চাছ টকাৰ ভিতৰত কিবা খাব লাগিব
অ দিছিলে হে এইবাৰ খিচিৰি বনালে আমাৰ ডিপাৰ্টমেন্টৰ ছাৰে মানে কেণ্টিনত অৰ্ডাৰ দিলে আমাৰ খিচিৰি বুলি কোনোবাই ক'লে শেষত কোনো কেণ্টিনৰ ভিতৰত নগলে তাৰপৰা চাৰে আমাক এনেকুৱা গালি পাৰিলে ঐ তহঁতক কেন্টিনত খাবলৈ বনাই দিবলৈ ক'লেও বনাই নিদিয় লক্ষীক পাঁচশ টকা দিব লগা হয় মানে কেণ্টিনত যদি সেনেকে অৰ্ডাৰ দিয়ে নহয় ৰুটি চব্জি কাৰলে তো চশ লয় আৰু মাংস ভাত বা এনেকে হেৰি বনাই দিলে পাঁচশ লয় আমি সিদিনা হেৰিঅতো সুধিছিলো ফেৱাৰ মানে হিচাপ তো আমাৰ মিলা নাছিলে তাৰপিছতে কলে চশ আমাৰ হিচাপ মিলা নাই কাৰণে চশ লাগে আমি নালাগে বুলি কলো সেইদিনাখন আমাক চাৰে এনেকুৱা গালি পাৰিছে তহঁতক বনাই খাবলৈ মাতো তহঁতি খাবলৈ নাহ বোলে। ধেৰ গালি পাৰিছিলে আমাক
অ আমাৰ আকৌ সেই তেনেকে দিদিয়ে যতেই মন যায় মানে আমাৰ আকৌ ধেৰ হেৰি নহয় কলেজৰ ওচৰত ৰেষ্টুৰেণ্ট তাৰপৰা কুপেন কুপন লৈ পিনে আৰু যাও দুদিন খালো পাচদিনাখন ল'ৰা ছোৱালী ঢেৰ হ'বলৈ ধেৰ হ'ল আৰু চাৰিটা তাকো কুপনটো বাৰটাত নিদিয়ে নহয় যোনবিলাকে চাৰিটা বজাত থাকে চাৰিটা বজাতহে দিয়ে কুপন তাৰপা খোৱা জহতে চবে চাৰিটা বজালৈকে থাকিব ল'লে আৰু তাৰিছত পাঁচ দিনাখনৰ পৰা ধেৰ পইচা বাজেট হৈ গ'ল ডিপাৰ্টমেণ্টৰ দুদিন খুৱাই মানে একদম ভিক্ষাৰী নিচিনা হৈ গ'ল বুলি ক'লে আৰু দিয়াৰে তাৰ পাছদিনা খনৰ পৰা খিচিৰি ষ্টাৰ্ট দি দিলে কোনে খাব খিচিৰিগাল নাখালো আমি সেইকাৰণে গৈ পিনে
আমাৰ সেইদিনা আমাৰ ডিপাৰ্টমেণ্টৰ ভাল বাৰু সেই আমাৰ ছাৰে হেৰি কৰে যোনগিটাই কাম চাম কৰি থাকে বেছিকে মানে
উম এ এইবাৰ আমাৰ ভাৰ্চিটি উইকটো মোৰ একদম আমনি লাগিলে আৰু। যোৱা বছৰটো ভালেই লাগিলে এইবাৰ একদম আমনী কেতিয়া যায় কেতিয়া যায় লাগি গ'ল মানে গৰমো হ'ল ন এপ্ৰিলত কিমান গৰম অ এপ্ৰিল নে মাৰ্চত পাতিছে নিকি অ মাৰ্চত কিমান গৰম। একদম মানে ভাল নালাগিলে এবাৰ। এবাৰ আমনি লাগিল। অকল ফ্ৰেছাৰ্ছটো আৰু বহুতদিনীয়া কাৰ্যসূচী হ'লও আমনি লাগে দেচোন।
উম। উম আমাৰ ছাৰে কাম কৰি থকা কেইটাক খুৱাই সেনেকে মানে যোনকেইটাই কাম চাম কৰিলে কলেজ উইকটে পাতো নাচৰ চাচৰ প্ৰেকটিছ কৰিলে মানে আমাক সেই আতিথ্য নহলে সেই নেপালী ডুবিল হোটেলখন
উম। আমাৰ হেদনাখন ইৱথফেষ্টিভেল পাতিলে, ল'ৰা-ছোৱালী নাই।
আমাৰ হেনেকেহে দি দিয়ে মানে, গোটেইখিনিক নোখোৱাই আও। যোনকেইটা কাম চাম কৰি থাকে, কিয় কি প্ৰেক্টিচ কৰি থাকে তাৰপিছতে হেৰি এই, গোটেইখিনিক খুৱাই, যোনকেইটা কাম যোনকেইটা হ'লেও লগত থাকে সেইখিনিক খুৱাগে। আমাৰ সেনেকে খুৱায়।
অ' আমাৰ এবাৰ ভাৰ্চিটো ভাল নালাগিলে, আৰু এবাৰহে পাম, এইবাৰ ফ্ৰেচাৰজো এবাৰ এবাৰহে পাম আৰু।
অ' চাৰি বছৰ নকৰ নি?
নকৰোঁ চাৰি বছৰ, তিনি বছৰহে কৰিম।
অ'।
তই অকলে পঢ়িবি নেকি?
কি?
তই হ'ম তাতে মানে, উ এ, হেৰিতে, চাৰি বছৰ কৰিবি? মই নকৰোঁ চাৰি বছৰ, তিনিবছৰ কৰিম। এবছৰ এনে বৰবাদ নকৰোঁ।
এবছৰ এনে বৰবাদ হ'ল, তই ইয়াত কৰিলে তোত বাকীখিনি এবছৰ এবছৰ পঢ়িলি হ'ল নহয় আকৌ।
উম, সেইটো হয়, হ'লেও মানে চাৰি বছৰ নকৰোঁ, মই তিনি বছৰে কৰিম।
অ' মই চাৰি বছৰ, এইবাৰখিনিও চাৰি বছৰ কৰিব পাৰে, সিহঁতি তিনি বছৰত এৰিহে দিলে।
তিনি বছৰ কৰাম, তেতিয়া নিযুত মইনা আঁচনি পাম।
উম, নিযুত নিযুত মইনা মই এইবাৰ প-পোৱামেই এইবাৰ।
অ' তোক যদি এইবাৰ নিদিয়ে, তেতিয়া তোৰ মাষ্টাৰ কৰিলে তোক দিবই লাগিব, দিবই ন' মাষ্টাৰ কৰিলে মানে।
তহঁতৰ ভাল, তহঁতে এনট্ৰেন্ঞ্চ নিদিলেও পাবি আকৌ, আমাৰ আকৌ এণ্ট্ৰেন্স দিব লাগিব নহয়।
এ, ইয়াত কৰিলেহে পাবি, না ইয়াত যদি নকওঁ তে তেয়ো নাপাম মোৰ মই ইয়াত কৰি আম দেই। ন মই ইয়াত পঢ়ি আমনী লাগিছে আৰু মই ইয়াত কেলে আহিলো কেলে আহিলো ক'ত একো নাই তোৰ ৰুমৰ ভিতৰতে সোমাই থাক ওলাই আহ বজাৰ কৰ দোকান আকৌ ভিতৰ সোমা অকল চাব লগীয়া অ কলাক্ষেত্ৰখন চাও আৰু। অ' মই
ততে এডে নিজেকে পবি না?
এনটেন্চ দিব লাগিব। কেলে নিদিব লাগিব আকৌ এটেন্ডেন্স দিব লাগিব এই আমাৰ পি জি ন ছোৱালী কেইজনীয়ে যোৱাবাৰ
নহয় যোনিন হ পাৰ্চেটেজ ভাল হ'ব সেইখিনি এন্ট্ৰেঞ্চ দিব নালাগে।
অ পাৰ্চেন্টেজ নথকা খিনি হয় নাজানো মুঠতে এন্ট্ৰেন্ঞ্চ দিবই লাগিব।
অ' নাজানো এণ্ট্ৰে কিন্তু সিদিনা আৰু মানে মিটিঙত কোৱা মতে যোনখিনি পাৰ্চেন্টেজ ভাল তাতে পঢ়ে নিদিলেও পাব।
নিদিলেতো ভালেই বাও কিন্তু যদি এণ্ট্ৰেন্স দিব লগা হয় আও
নাই দিব ত আমাৰ চবজতেবুলো দিব লাগিব সেইটো কাৰণে হে। দিগদাৰ লাগিব আকৌ সিদিনাখন আমাৰ ফেৰওলত হেৰি হঁতে ইমান কাটিছে ঐ বাকলি। চাইকোছে দ কান এ চে প ক্দি চাৰিব চাই কৈছে কান্দি থাকোতে ফটো মাৰিছে চাইছে সিহতি কৈছে ফটো নামাৰিব।
অ' চেৱিকা বা হেৰি পাইছে নি কিবা শিষ্টাচাৰ বটাও পাই নি তহঁতৰ শিষ্টাচাৰ বটাও দিয়ে নিকি? অ
সেইকি এইবিলাক
আমাৰদেখোন নাই দিয়া শিষ্টাচাৰৰ বটা।
আমাৰ ছটা মান বটা দিয়ে এটা ডিপাৰ্টমেন্টৰ পৰা মানে এনেকে বাচি বাচি দিয়ে কোন
তোমাৰ হেডফোন হেডফোনৰ কথা পাতিছে যে ফাটি ফাটি আহিছে অ'। মানাই তাই মানে ফটো পাইছো ইনষ্টাগ্ৰামত পাইছো ক'ৰবাত পাইছো মই বোলো কি হয় আকৌ টুৰিষ্ট চা শিষ্টা চা
অ' স সিহঁতক সেনেকে আমাৰ ডিপাৰ্টমেন্টৰ পৰাও দিয়ে হেৰি এনেকে সেইখিনি ছাৰ হঁতৰ পৰা হেৰি কৰি দিয়ে বনাই দিয়ক। কলে আমাক খোৱাটোহে গোটাব লাগে ল'ৰা ছোৱালীৰপৰা চব বনাই মেলি আনে। চ চাহ টো দে
তোমাৰ হেৰি কিহত আছিলে ভি এ চি?
বি এ ছি আমাৰ সেই
তোমাৰ কি আছিলে ভিএচে মোৰ য়গা আছিলে এইখপা এনেই ললো মই।
য়গা আছিলে।
উ মই এনেই ললো টি চাৰ্ট- চি চাৰ্ট, টি চাৰ্ট এটা দুদিন পিন্ধিছোঁ ছশ টকা লৈছে জহনীজনীয়ে ছশ টকা ল'লে।
এবাৰ য়োগা লৈছিলে তাৰ পিছতে হেৰি এইটো কি বুলি কয়? তাৰপিছত এবাৰ এন এছ এছ কৈছিলে আমাৰ এবাৰ এন এছ
অ' মই এবাৰ য়োগা ললো আমাৰ তিনিবাৰ য়গাই হ'ল চোন বি এ চি দুবাৰ দি চছেকেড চেম
দুবাৰ য়োগা পাতিছে এবাৰ এন এ চেছ দিছিলে সেই কিবা গাঁও এখন কাৰ্বি গাঁওএখনত খোজ কৰাই খোজ কৰাই কলেজৰ পৰা খোজ কৰাই নিছে। খোজ কঢ়াই আনিছে তাৰ পা হেৰি ক এইটো কি বুলি কয় এই শিৱ মন্দিৰৰ সেইফালে যে বাট এটা ফাটি গৈছে। সেইফালেদি চাগে পাঁচ কিলোমিটাৰ মান যাব লাগে হাহ পাহাৰৰ কিনাই কিনাই তাৰপৰা গাঁও এখন পাইগে। তাত গছ পুলি ৰুবলে তাকো মানুহ বিলাকক নাটো লেট্ৰিন, বাথৰুম আছে সেয়া আছে মানে কোনো হেৰি নাই আমি আ বাৰী ফালে নগলোৱেই বাৰীত ৰুবলে মাতিলে আমি ৰাস্তাতে মাটি খানি খানি তোমচি আহিলো।
অ' আমাৰ য়োগাটো। এ দু দুবছৰ হয় ইমান টান টান ব্যয়াম কেইটামান দিলে আৰু টি চাৰ্টটো দিলে। টি চাৰ্টটো অকল দুদিন পিন্ধিলো তিনদিনৰ পিছত হেৰি হ'ল কি বুলি কয় এ অকল দুদিন টিচাৰটো পিন্ধি ক্লাছ কৰালে, এতিয়া ফোনটো কাত খাই যাব দেই বা